হেল্ল'
অ কি খবৰ
ভাল ভাল আপোনাৰ
আছো আৰু দিয়া
বাকী কি কৰিছে এতিয়া অ ভাত পানী খাই আজৰি হলো আৰু
অ মই এনেই
অ এইটো টাইম আৰু জিৰণি লোৱা সময় ভাত পানী খাই বাচন ধুই
অ তাকে
এতিয়া আপোনাৰ নিজৰ অ কামত লাগি আছে নাই
কামত লাগি আছো দিয়া এ এতিয়া মানে এনেই থকাতকে বোলো এই ঊলৰে কিবা কিবি দুটামান বনাই আছো
এইবোৰ কৰি আছে ন এই যে মূৰত
উম অ তেনেকুৱা কৰি আছো আকৌ হেৰি এই অ হেৰিও বনাই আছো অ
কি বনাইছ অ চুৱেটাৰ গাঁঠি আছে লাগিব এ দিয় গৰমটো গলে আৰু আপোনাৰ এই যে ঊলৰে এতিয়া কিবা বেগ চেগো বনাই ন বেগবোৰো ধুনীয়া ধুনীয়া বনাই দেখোন
বনাও বনাও বনাও এ নিজে
অ হয়তো ধুনীয়া ধুন ভালেই লাগে অলপ মানে বেলেগ ধৰণৰ হয় যে
উম তাকে
বনাই থাকিম উম উম সময়ো নহয় দিয়ক আমাৰ মহিলা খিনিয়ে ঘৰত কাম খিনি টো নক নহয় সেইখিনি কৰি ধৰি যিটো সময় পায় আৰু সেইটোতে আকৌ বেলেগ এটা কাম কৰিব লগা হয়।
উম উম এ গৰু চৰু চব আছে যে আমাৰ অ সেইটো কাৰণে মানে অকন অসুবিধা হয় মোৰ
হয় হয় গৰু ছাগলীকো আপোনাৰ মানে কি সময় দিব লগা হয় দিয়ক ন। এ মানে গাখীৰ খেৰাওঁতেই হওক আপোনাৰ পথাৰলৈ নিয়া অনা পানী খুওৱা সময়ত গোবৰ পেলোৱা অ চফা বহুতখিনি কাম থাকে।
কাম থাকে থাকে থাকে আকৌ তোমাৰ বৰষুণ হলে, ছাগলীৰ কাৰণে তোমাৰ একদম তোমাৰ পঞ্চ হৈ যায় আৰু গছৰ পাত কাটি দিয়াৰ পা আদি কৰি আৰু জেগাবোৰ লেতেৰা কৰে
হয় যোগাৰ কৰি দিব লাগে।
উম উম উম ছাগলী থাকিলে গম পাবা কষ্ট অলপ হয় বৰষুণ
হয় দিয়ক হয় উম। মানে কি এৰি দিবলেও নহয় আপোনাৰ খোৱা বোৱা খিনিতো যোগাৰ ধৰিব লাগিব। উম অ। আমাৰ গৰুৰ কাৰণে মানে দানাটো কেতিয়াবা আমি সিজাই কৰি দিওঁ যিকোনো হেৰি আৰু এনে বাকী তুহ গুৰি উম
অ পাচলিবোৰ কাটি কুটি এইসপ সে এটা কাম হৈ যাই দিয়াচোন। ম উম উম তাকে। আকৌ সেইবোৰ সিজাব লাগে জুইত,
জুইত অ মানে ডাঙৰ আপোনাৰ ডাঙৰ কেৰাহি সী হেত
অ অ তাকে উম সেইকাৰণে, আকৌ আমাৰ গৰুকেইটা বেলেগ দানা তেনেকে নাখায় আৰু তুমি সন্ধিয়া সময়ত সেয়া খোৱাবই লাগিব। তাৰপিছত অ তাৰপিছত সিজাই দিবই লাগিব নহয়। নহলে দানা তেনেকে নাখায় সেয়াতে মানে হেৰি এই ধানৰ গুদাটো তাতে মিক্স কৰি পেলাই তাতে মিক্স ল তেনেকে দিলে সিই এখিনি সিজাই পেলাই পানীত নিমখ
নিমখ দিব লাগে অ আছে। আমাক আকৌ মানে এ হেৰি ইমান সিজাই দিয়াৰ লগত টো কথা নাই এনেই পানী দি গুদা দি মানে পাচলি কিবাকিবি থাকিলে কাটি দিওঁ আৰু তাতে তেনেকেই খাই দিয়ে নিমখ দি দিলে। অভ্যাস হৈ যায় অ।
আৰু মানে আৰু এটা কথা হ'ল ঠাণ্ডা দিনত পানীটো গৰম কৰি দিয়া যায়। অ সেই এটা কথা অ এতিয়া মানে এতিয়া সিজাই পেলাই ধৰা এতিয়া সোনকালে সিজাই পেলাই থৈ দিম যেতিয়া
ঠাণ্ডা হলে দি দিব আৰু উম উম আজৰি হলে সেইটো কাম কৰি থলে নহলে আপুনি জুইত এইখিনি বঢ়াই পেলাই বেলেগ এটা কামো কৰি
কৰি থাকিব পৰা যায় ঠাণ্ডা দিন ঠাণ্ডা দিনকেইটাত মোৰ মানে সেইকেইটা দিন আৰু মানে নেযায় নোপোৱাই আৰু মানে দিনটো চুট
ছুটি আপোনাৰ হ তাকে সময়ে নহয়গে হয়নে আউ ঠাণ্ডা দিনকেইটা চাবচোন আপোনাৰ এই কাম বন কৰোতে দিনতটো যায়গেই দেখোন এতিয়া গৰম দিন বুলিহে অলপ সময় পোৱা গৈছে দিনতটো দীঘল হৈছে আৰু এতিয়া আপোনাৰ চাৰে চত টা সাতটামান বজালে ধুনীয়াকে, অকন হেৰি বেলিতো থকাও পোহৰ হয়। থাকে এনেতো আপোনাৰ চাৰিটা পাঁচটা পা লৈকে এন্ধাৰেই
তাকে উম উম।
কেইটা দিন তথাপিও মানে আৰু এটা কাৰণে এইকেইটা দিন অকণ ঘূৰিব ফুৰিব সেইটো কাৰণে ভাল আৰু দিনটো দীঘল হয় যে কিন্তু আপোনাৰ এই গৰমটো কাৰণে নো নোৱাৰি আৰু ন।
আহ সন্ধিয়াটো সোনকালে লাগি যায় অ এতিয়া সন্ধিয়াতো মানে অকণ দেৰিকে হয় যে
অ ক'বালে গ'লে অ সেইটো এটা মানে যে সোনকালে যাব লাগিব এন্ধাৰেই হ'ল। তিনটা চাৰিটাৰ পৰা মানে আপোনাৰ এতিয়া পাঁচটা ছটাত আহিলেও ধুনীয়াকে আপুনি ঘৰত পোৱাহি যায়। আলহী ঘৰলে গ'লেও আপোনাৰ
কেতিয়াবা অ আজৰি হৈ পেলাই আহি পেলাই মানে এইটো কাম কৰিব পাৰিম বুলি ভাবা যায় আৰু ঠাণ্ডা দিনত তুমি নোৱাৰা।
নোৱাৰা ইমান ছুটি হয় দিনটো মানে আপুনি সে উ এফালে ওলাই কৈ যোৱালে কাম বন কৰি আ- আজৰি হোৱালে মানে আকৌ মানে নেযাওঁয়ে নেকি আজি দেৰিয়ে হ'ল অ এনেকুৱা হয় দেৰিয়ে হ'ল আজি নেযাওঁ।
তাকে সেইয়াই আৰু মাইকী মানুহৰ ঘৰুৱা কাম খিনি কৰিবই লাগিব।
অ আকৌ আপোনাৰ কেতিয়াবা এনেকুৱা লাগে যে ইনকম এটা নহলেও হয়নে।
আহ তাকে।
ইনকম এটা লাগে হাতত আচলতে। কিবা নহয় কিবা মই আকৌ হেৰি কৰো এই আমাৰ ঘ ঘৰত গা গাই গৰু আছে নহয় ছজনী আছে সেইটো কাৰণে মই পনীৰ বনাও। তাৰপিছত আকৌ মাজে অ বনাও মাজে মাজে ঘিউ বনাও। উম আকৌ সেই অ মানে গাখীৰ খিনি ডায়েৰিত মই হে যতন লৈ থাকো আও গৰু সেইটো কাৰণে গাখীৰ সেইখিনি ডায়েৰী দিব পেলাই পইচাটো মোৰ মানে।
ঠিকে কৰিছে অ যত্নটো আপুনি কষ্টটো আপোনাৰ হয় নে নহয়
আকৌ ছাগলী দাদাই কৰে।
পনীৰো বহুত দাম এতিয়া ন পাঁচশ মান পাঁচ পাঁচশ হয় নেকি অ সিদিনা মই কিনিছিলো। আনিলো মানে আধা কেজি এটা মানে আহৈশ টকা লৈছে যে। হয় দাম আছে যথেষ্ট দাম। আৰু এনেকে আপুনি ঘৰতে হে কয় খাটী ঘিউটোতো মানুহে বিচ- বিচাৰিয়ে ফুৰে দিয়ক চুন বিচাৰে আপোনাৰ হেটোত দামলে ভয় ন- কৰে আৰু মানুহে যিমান উম মানে কি গাখীৰৰ খৰটো হেই কাঢ়ি কাঢ়ি থৈ দিয়ে ন
কাঁহি কহি খৰটো থই দিওঁ তাৰছত এদিন আকৌ তে এসপ্তাহ মানৰ খিনি এনেকে
গোটাই থয় আৰু, গোটাই থৈ তাৰ পাছত আকৌ উতলাই দিয়ে আৰু ন? উতলাই যিটো মানে তেলটো এটা ৰৈ যায়গে নহয় হয়, উতলি উতলি
উম সেইটোৱে।
বনোৱা নাই কিন্তু মই
উম উম
মানে তেনেকে বনাই
তাকে ঘৰুৱাটোত ঘৰুৱাটোত ধৰা একো মিক্স দিয়া নহয় যে খাবলৈও ভাল লাগে। এনে এইবিলাক বনাই যে আলু আলু চালু চেনি তেনি এনেকে কৰি মিক্স যি পিলাই কিনা বিলাকত চাবাচোন, এ যে যিবিলাক গাঁৱত ঘুৰি ফূৰে যে বেজি শিকিবলৈ যে আহে, অ সিহঁতে আলু গুড়া
অ
আলুটো পিচি পেলাই চেনি মিক্স কৰি তাতে ঘিউ অলপ দি পেলাই উল্টা পুল্টা কৰে আৰু
অ পৰিমানতটো বঢ়াই দিব বাকী বেলেগ বস্তুৰ হয়নে? এইটো পৰিমান কমাই দি পেলে মই মানে মৌ মৌ কিনোতে কয় ঘৰ মানে ঘৰুৱা খাতি মৌ বুলি কয়। কিন্তু পিছত কিনি পলা বটলত থৈ দিছো যে মানে কিবা তলত গোটা বান্ধি বান্ধি বগা বগা গোটা অ, চেনি মিক্স কৰি থৈছে গম পাইছে নে? তাৰ পাছৰ পৰা তেনেকে মানুহে বিক্ৰী কৰিব আহিলে মানে নোলোৱা হলো আৰু মই গম পালো যে এইবোৰ সেনেকে মিক্স কৰি দিয়ে হেনো।
অ মিক্স কৰি দিয়ে। সেইটো মানুহ তেনেকে লব নালাগে তুমি যদি পোৱা ডাইৰেক্ট মানুহ সেনেকে কেতিয়াবা পাব পাৰা নহয়। কিছুমানে যে আনে মৌচাক এখন
মানে বোলো গাঁৱৰ পৰা আহিছে ভিতৰৰ গাঁৱৰ পৰা নিজে মানে কৈ দিয়ে যে এনেকে আমি পাৰি কৰি আনিছো বটলত আনিছে তাৰ পিছত ৰাখি থলো সেইয়াহে কে গোটা বান্ধিছে চেনি চেনী গুৰি নিচিনা গোটেইবোৰ
অ অ সেইটোৱে, সেইকাৰণে মানে চাই বুজি পেলাই ল'বা
অ আৰু তেনেকে চিন মানে ধৰিবও নোৱাৰিলো চিনিও নে
আৰু তেওঁলোকে কি কৰে তেওঁলোকে দামটোও এৰি নিদিয়ে
নিদিয়ে নিদিয়ে, মানে এনেকুৱাকে কয় মানে সঁচাই চাগৈ নিজে পাৰি কৰি কষ্ট কৰি আনিছে, হয় হয়
সচাই চাগে সঁচাই এইটো খাটি খাটি মানে এনেকে বুলি ভাবিব পাৰা, কিন্তু নহয় সিহঁতেও টো জানে বুদ্ধি কৰি পেলাই
তো আমাৰ আৰু সাধ্য নাই দিয়কচোন, আৰু তেনেকে ক'লে মানুহখিনিক দেখিও লাগিছে গাঁৱৰ পৰা আহিছে ভিতৰৰ পৰা আৰু কওঁতে কিন্তু এই পিছত ঠগি থৈ গলগে
ঠগী থৈ গল, সেইয়াই
কবই নোৱাৰিলো আৰু
নোৱাৰে অ এতিয়া তোমাৰ যিটো হেৰি হয় সেইটো কেতিয়াও গোটা নাপাতে।
অ নহয় নহয় অ অ খাটিটো গোটা নহয় ক সেইটো অ ৰস এটা আৰু সেইটোত গোটা হ'বলগীয়া নাই
নাই অ
সেয়াই মানে যোনবোৰ ফলৰ ৰস বোৰত সেনো বেলেগ বেলেগ কিবা কিবি মিস্ক দিয়ে, আপুনাৰ যেনেকে বি কি কৰে যে আমৰ ৰস, সেইবোৰতো
ৰঙালাও তো মিক্স কৰে বুলি শুনিছো, অ সেইটো শুনিছো উম সেইটো কাৰণে এইবোৰ খাবই নালাগে
হয় দিয়ক কি যে খাম মানে কি খাম কি নাখাম তেনেকুৱা লাগি থাকে কিবা এটা খাবলেও দছ বাৰ ভাবিব
সেইকাৰনে ন উম নেমু নেমু চৰ্বতটোৱে ঘৰতে নিজ নিজে বনাই লবা সেইটোয়ে ভাল আৰু কেতিয়াবা যদি এনেকে ফল মূল পোৱা নিজে ঘৰটে বনাই লবা। এতিয়া এতিয়া কুলা জামুকটো যে কলা জামুকটো দি নহয় সেইটো তুমি ধুনীয়া
অ কলাজামোকটো মই এনেই খাই ভাল পাও মানে এনে চাবচোন খাবলৈ ইমান ধুনীয়া লাগে ন ডাঙৰ ডাঙৰ হয়
তাৰপিছতে আকৌ তোমাৰ হেৰি আম চাম এতিয়া ঘৰতে ওলাই আছে ন সেইবোৰ এনেকে মানে বতৰৰ ফল টো কল চল কিনি আনিলে তেনেকে ঘৰতে বনাই খাবা
তাকেই আমৰ জুচটো তেনেকে মিক্সিতে মাৰি কৰি নহলে জুচাৰত
নিজে ঘৰত বনাই, সেইবোৰ খাই পেলাই বেমাৰ হোৱাতকে।
হয়, হয়। কিনি লাভ নাই আৰু এইবোৰ, বেমাৰ গোটোৱাহে। ঠিক আছে দিয়ক মই আকৌ আপোনাক ফোন কৰিম পিছত। হ'ব দিয়ক।
ঠিক আছে অ।